হেল্ল', শুনিছা? হেল্ল' শুনিছানে?
অ', শুনিছোঁ।
অ', কি খবৰ?
ভাল।
হেল্ল', ভালে ভালে। আকৌ মই কৰি আছিলোঁ কল, তুমিও আকৌ কৰি দিলা। নাই নাই।
হা। অ', খোৱা নাই বাৰু বনাই আছে আমাৰো। নাই খোৱা কৈছোঁ।
তাকে মই বোলো তোমাক কৈ আছিলোঁ, হেৰি এইটো
কে
মই কৰি আছিলোঁ, তাৰ পিছত আকৌ তুমি কৰিলা যে এটা বোলো এনেই গুচি যায়।
অ', মোৰ গলে দুটা-তিনটা গ'লে চাগে। আজি মোৰ দুটা গ'ল চাগে। বহুত গৰম দি আছে। অ'।
বাকী আমি অ', ঘৰতে আছোঁ। তো, এই ক'ত যাবা এইডাল ইমান
হেৰি বোলো এই আমি খানা এটা হেৰি কৰিছিলোঁ।
কি?
মানে আমি খানা এটা খাম বুলি ভাবিছিলোঁ, খাবা নেকি?
গ'লে পিনে কবা তেতিয়াহ'লে কনটেক কৰিবা।
অ', আমি লগৰ কেইজনীমান আকৌ ভাবিছোঁ, তোমাকো কওঁ তোমাৰো লগৰ দুজনী মান লৈ ল'বা।
অ'। অ', সুধিব লাগিব লগৰ কে যদি
অ', সুধিবা সুধিবা।
অ'।
মই বাৰু তে ক'ম তোমাৰ কথা।
অ'। খাও। আৰু লগৰ কেইজনী খাই নে নাখায় সুধিব লাগিব বাৰু।
অ', সুধি পেলাই মোক কবা নাই মানে খাবও পাৰা ন সেইকাৰণে সুধি লৈছোঁ আগতে।
আৰু লগৰ কেইজনীক সোধাটোও ভাল বাৰু।
কিন্তু সুধি ল'বা সুবিধাটো মিলাই ন?
অ', ‌ ক'ত ক'ত যাম বুলি ভাবিছা খাবলৈ। অ', হয় নেকি? অ'। এনে নাই যোৱা বাৰু তোমালোকে
অ', আমি গৈছোঁ, সেইকাৰণে মানে আকৌ এটাত প্লেন কৰিছোঁ, সেইকাৰণে ভাল লাগিব মানে।
অ', অ', তাতে আৰু অ' চবে গ'লেও ভালে লাগে লগৰ কেইজনীৰ লগত বাৰু। আঠাইশ টকা অ'। এতিয়া অলপ একো কৰা নাই আৰু বাৰু কৰিম বুলি ভাবিছোঁ। এনে কম্পিউটাৰ শিকিম বুলি ভাবিয়ে আছোঁ বাৰু। এতিয়া শিকিব যাম বুলি ভাবিছোঁ।
ময়োও এইবাৰতে শিকা নাই বাৰ্ডে মোৰ আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব।
অ'। তাকে শিকিম বুলি ভাবিছোঁ, মাহঁতক কৈছো শিকিম বুলি।
নাই আজিকালি কম্পিউটাৰটো লাগে চবতে কম্পিউটাৰটোয়ে মানে আজিকালি প্ৰয়োজন কিবা এটা কাৰণে ন।
কাগজ ডেষ্ট কৰিব লাগে।
অ', তুমি কম্পিউটাৰ দোকানে হেৰি এখন খুলিলেও আজিকালি বহুত লাভ আছে।
অ', তাতে শিকি ল'ব লাগিব না আৰু।
শিকি ল'ব লাগিব, শিকি ল'ব লাগিব।
আৰু নিশিকাকে ক'ত পাৰিবা আৰু তাতে শিকিবই লাগিব অ'।
সি আছে। নাই আজিকালি মানে চাকৰিবিলাকত সুধেই কম্পিউটাৰ, তুমি কম্পিউটাৰ কৰা আছে নে নাই?
অ', সুধি লৈ পেলাই কিবা কৰে।
অ', সেইটোৱেই।
অ'। বা তুমি কি কৰিম বুলি ভাবিছা?
ময়ো তেনেকে মই ভাবিছোঁ তোমাৰ সেই কাপোৰৰ দোকান এখনহে দিওঁ বুলি।
অহ, কি কি আনিম বুলি ভাবিছা তাতে?
ম‌ই তোমাৰ চাদৰ মেখেলা আৰু বুটিক টাইপৰ খুলিম বুলি ভাবিছোঁ আৰু।
অ', হয় নেকি?
অ'। আজিকালি মাইকী মানুহ বিলাকৰতো চাদৰ মেখেলা এনেও হেৰি বহুত প্ৰয়োজনে সেইকাৰণে তেনেকুৱা এখন খুলিম বুলি ভাবিছোঁ আৰু চব। মানে থাকিব আৰু ধৰি লওক।
অ'।
যিমানটো ৰেঞ্জৰ ভিতৰত কাপোৰ সুধে কৰে মেলে চব কাপোৰেই ৰাখিম আৰু।
অ'। উম, চিলাই মেচিন শিকিম বুলি ভাবিছোঁ আৰু তাতে আৰু।
অ', শিকি থোৱা এইবিলাক ভাল মইও কেক, এতিয়া তোমাৰ বৰ্তমান কেক চেক বনাই থাকোঁ।
অ', কেক বনোৱা নেকি এতিয়া? অ'।
এইবিলাক শিকি থাকিব লাগে সৰু সুৰা বস্তু বিলাক তেতিয়া বহুত নিজৰে এটা খৰচ ওলাই। থাকে ন?
অ', নিজকেনে ভাল বাৰু এয়া শিকি থ'লে
নিজৰ অ', নিজৰ কাৰণে ভালবিলাক সেই গতলে ত নিজৰে কিবা এটা হাত খৰচ
আ
কাপোৰ চিলোৱা বা কিবা কৰা, এইবিলাক কৰি থ'ব লাগে আৰু
কাপোৰ এযোৰ চিলাব দিয়কচোন, পাঁচ ছয়শ মান ল'ব চাগে, চিলাব দিয়া দহি চ
লাগিব লাগিব।
অ', আজিকালি দাম না আৰু
অ'। কাপোৰযোৰ কিনোতে তোমাৰ যদি, এ, ধৰি লওঁ কথাটো কৈছো ছয় হেজাৰ মান আকৌ চিলোৱা কৰা, সেইসোপাতো ধেৰ আছে ধৰি ল কিমান যাব ভাবাচোন তুমি।
যাব চাগে।
বহুত যায়।
অ'। তাৰ কাৰণে মানে শিকি ল আৰু ঘৰতে চিলাব পাৰিবা তেতিয়া
অ', ময়ো ভাবি আছোঁ সেইটোও শিকি লম বুলি, তেতিয়া অলপ অলপ মান মানে চিলোৱা কৰা অলপমান ৰেহাই হৈ যাব এনে বাহিৰত ইমান দাম দি দি মানে কাপোৰ বিলাক চিলাব দিও ন কাপোৰযোৰ কিনোতেই কিমান দাম লয়, আকৌ চিলাওতে সেয়া আছেই ধৰি লও তোমাৰ
উম।
বাকী ঘৰত চবৰে ভালেই?
ভালে আৰু, তোমালোকৰ? অ'। বনাই আছে বাৰু
অ'। গৰমটোত যে খাবলৈ মন নাযায় ন, ভাত বিলাক।
ইমান গৰম দিছে নহয় বাপৰে।
তাতে বহুত গৰম আৰু কি হ'বা আৰু ভাত তাতে। গৰম ভাতে খাব মন নেযায়। একদিন মোৰ মেলাব টাইম নেপাব
এ, গৰমটোত তই পানী খাই, খাই।
অ'।
পানী খাইকে মানে ভাত খাবলৈ মন নোযোৱা হৈ যায়গৈ। ইমানে পানী খোৱা হাইড্ৰেযনতটো বাৰুতো লাগেই অলপ।
উম।
বডীটোক
উম, চা তে পানীয়ে বেছি খোৱা চাগে, আমি
অ', অ', পানী খাওঁ। অ', এ লাগে। পানীটো
উম।
বাকী তুমি এতিয়া কি পঢ়ি আছা? পঢ়ি আছানে, নে, অ'
পঢ়ি আছ
আহ, কি পঢ়ি আছা?
আহ ছেকেণ্ড ইয়াৰ পঢ়ি আছো।
অ'।
তুমি?
মই তোমাৰ বি এ।
বি এ।
তোমালোকৰো এক্মাম হ'ব আৰু ন।
উম, হ'ব এতিয়া গৰম বন্ধ দিছে এতিয়া বহি আছো।
তাকেই তাৰপিছতে চাগৈ আকৌ এক্মাম, চেগজাম আছে গৰম বন্ধৰ পিছত।
আহ।
সময়বিলাক।
উম, গমেই নোপোৱাকৌ আৰু।
অ, আমি দি উঠিছিলোহে ধৰি লোৱা তাৰপিছত আকৌ তোমালোকে এতিয়া দিবলৈ হ'লেই।
উম।
টাইমটোও কেতিয়া গুচি যায়। অ'। তোমালোকৰ মা হত কি কি কৰি আছে।
কি কৈছা?
তোমালোকৰ মাহত কি কৰি আছে কৈছো।
অ' মা, মা তোমাৰ এয়া ভাত বনাই আছে।
অ' আৰু তোমালোকৰ ঘৰত কোন কোন আছে।
আমাৰ ঘৰত মই মা দেউতা। অহ' তোমালোকৰ।
মা আছে পাপা আছে আৰু আৰু বাইৰু
অ'বাৰ আৰু তুমি।
ত
মই আকৌ আমাৰ ঘৰত মই অকলেই বাৰু।
উম।
বাকী তো তাকে
আজিকালি।
বাকী বোলো কি এটা সুধিম বুলি ভাবিছিলো অ' তুমি ভূজটো কথা কবা আকৌ লগৰ কেইজনীক।
অ' সুধিম বুলি ভাবিছো।
অ' ক'বা ক'বা আমি মানে সোনকালে খাই দিম বুলি ভাবিছো। আকৌ তোমালোকৰও আকৌ এক্মাম চেগজাম পাতিয়ে থাকে নহয় ন।
অ' পাতি থাকে বাৰু।
সেইটো কাৰণে বৰ দিগদাৰ মানে আমাৰ বাৰু এতিয়া নাই, কিন্তু তোমালোকক সেইটো কাৰণে অলপমান দিগদাৰ হৈ গ'ল নহয়।
এইকেইদিন অ' এইকেইদিনৰ ভিতৰতে খাম চাগে কম। তাকে
অ' তুমি ক'বা ক'বা এইকেইদিনৰ ভিতৰতে আমি যিমান সোনকালে পাওঁ সিমান সোনকালে কৰিম।
অহ'
ক মানুহ আছে তোমালোকৰ এক্সাম কথা। তোমালোকৰটো এই হেৰি এক্মাম এটা হৈ গৈছে নেকি ন ৰিচেন্টলি।
অ' এতিয়া হৈ গৈছে।
অহ, কেনেকুৱা হ'ল একজাম?
অহ, ভালে গৈছে বাৰু এতিয়া।
তাকে তুমি, আমাৰ নাই আমাৰ হেৰি হোৱাই নাই।
অহ, হোৱা নাই নেকি?
নাই, নাই।
অহ।
আমাৰ ক্লাছে গৈছে এবাৰতে। হ'লেই নেকি?
অহ।
আৰু পাৰি ৰখা হেৰি যে
কি বুলি কয় এইটো অহ, তোমাৰ একজামৰ কথা সুধি আছিলোঁ নেকি ন'? অহ, একজামবোৰ বোলো ভালেই গৈছে।
অহ, ভালে গৈছে বাৰু।
তুমি কোন স্কুলৰ পৰা দিছা?
অহ। হাইছেকেণ্ডাৰী, মানে
মানে স্কুলখনৰ নাম?
অহ, সেইটোতো মোৰ লগত কথা আছিলে। অহ।
অ।
অহ। উত্তৰ বিশ্বানাৰী হাইস্কুলৰ পৰা।
ঠিকে আছে। ভালকে পঢ়াই কেইদিনে অলপমান জোৰ দিয়া।
অহ।
ভালকে হেৰি চেৰি কৰা, বেছি দিনটো নাইয়ে।
উম, বেছি দিন নাই আৰু।
কেইদিন কেনেকে ওলাই যাব গমেই নাপাবা।
উম, আকৌ স্কুল খুলিলে আকৌ।
অহ, স্কুল খুলি দিয়াৰ পিছতে তোমাৰ টিউচন। টিউচন লৈছেনে নাই?
এতিয়া লম বুলি ভাবিছোঁ লব লাগিব।
অহ, আৰ্টছটেতো তুমি?
হা?
আৰ্টছত বোলো।